হেল্ল', হয় হয় গীতাশ্ৰী বা
অহ, কৱকচোন অ হয় হয় মই গীতাশ্ৰী কৈছোঁ। আমাৰ টাইটেল মেতচ কৰে, কিন্তু আমি ৰিয়েল চিষ্টাৰ্চ নহয় মানে ব্লাড কানেকচন নাই আমাৰ।
নাই নাই। এতিয়াচোন মানে
আনটি কোৱা দাদাৰ জাগাত যদি মোক জন্ম দিলে হয়।
ইয়েছ, হামলোগ বেহনে হতে।
অ হম হে, হাম হে বেহেনে। অ মে' আভি চাহ খাই আছিলোঁ। মাহঁত ঘৰত নাছিল বহুত খং উঠিছে। গধূলিৰ পৰা আশা কৰি ৰখি ৰখি আছিলোঁ মায়ে কিবা লৈ আহিব আৰু চাহ খাম, একো নানিলে। এতিয়া চয়া ষ্টিক দি চাহ খালো মই।
উম উম উম, সেয়া মানে দুখ লাগে কিন্তু। মানে যোনটো তুমি সেই বস্তুটো নাপাই যদি বেলেগ পা
অ সেইটোৱে। অ হেল্ল',
কেতিয়াবা পাহৰি গ'ল এই বস্তুটো তুমি
হা পাহৰিও নাযায়, মানে নানিলেই মানে কি বা আৰু এতিয়া বেমাৰ হোৱাৰ কাৰণে একো খাব নিদিয়ে।
হয় তোমাৰ বিমাৰী হৈ গ'ল নহয়।
বহত জনম লাগ ৰাহা হে য়ে এক হফতা।
হয়ো, মানে অকল ৱানী ওৱান উইক মানে তুমি হেৰি কৰি আছা নেকি, মানে নোখোৱাকে আছ-
নহয়, এনেইতো পাৰিলে তিনিমাহ খাব মানা কৰিছে। তিনিমাহ কোনে থাকিব পাৰিব খোৱা না নোখোৱাকে।
হয় হয় হয় হয়, সেইটো নহব।
ৱহ মাহত এবাৰ বা দুবাৰ খোৱাতো বেলেগ বা - কি তোমালোকৰ লগত ওলাই গ'লে অকল যুঁজ চুজ খাম আৰু বেলেগ বস্তু- নাখাওঁ আৰু, আৰু নহলে কিবা কেতিয়াবা চেলেড তেলেড খাব পাৰো।
অ চেলাদ আৰু চুপ খাব পাৰিবা।
অ অ তেনেকুৱা বস্তু বোৰ খাব পাৰিম।
উম অ মানে এনে ফ্ৰাই নাখালে হ'ল। ম'ম খাব পাৰিবা চাগে কাৰণ ম'মৰ ইমানো এটা হেৰি নাই।
কিন্তু মম খাব মানা কৰিছে, মানে কি ময়ডা থকা বস্তু যে, ময়ডাটো অভয়ডে কৰিব দিছে ময়দাটোৱে বোলে বহুত মানে বডিত এফেক্ট কৰে।
উম হয় পিছে। আমিত তে এইবোৰ এনে মানে বাহিৰত গ'লেহে খাওঁ দিয়াচোন ঘৰত মই কিন্তু এনে সেনেকুৱা খোৱাই নাই।
অ আমাৰো বাৰু ময়দাদি একো নবনাই কিন্তু বাহিৰত আমি খাওঁ ন নুডলছ, মেগী চব টো ময়দাৰে।
চব ময়দা অ পিছে মেগী টোও খোৱা যায় নহয়। অ আটা আনিব লাগিব এতিয়া।
নহয় আটা নুডলচ যে পাই কিনিব সেয়া খাব লাগিব।
হা হা হা ৱেহি ত, কিছুমান বনাই কিছুমান আৰু হেৰিৰেও বনাইতো মানে তোমাৰ ৰুটি টো যে আছে ৰুটিটো বনাই লৈ পিনে অ কাটি পিনে তেনেকেও নুডল বনাই খায় মানে সেইটো এই হেৰিৰ লগত খায় কেপচি
অ অ চিলি নুডলছ টাইপৰ কৰি খায় ন? দেখিছো।
তোমাৰ কি খাব নোৱাৰি চব ৰেচিপিয়ে বন।
চব আছে ডাইট ডাইট কৰিলেও বহুত টেষ্টিকে বনাই খাব পাৰি, কিন্তু তুমি টাইম লগাই তুমি বনাব লাগিল সেই মতে তোমাক যোগাৰো লাগিল, ইমান সদায় সদে কোনে ইমান এক্সপেঞ্চিভ বস্তু কিনি থাকিব।
এক্সপেঞ্চিভ নোৱাৰাতো আৰু সদায়তো নোৱাৰা ন কবাত মানে তোমাৰ উইকত বোলে দুদিন খালা কিবা সেনেকুৱা হ'লেও বেলেগ সদায় নোৱাৰা দেচোন।
অ সদায় আৰু তুমি আৰু অ আৰু আমাৰ মাহতেতো একদম চব খিলাপ। মই মাক ক'লো সিদিনা ৰাতি ৰাতি ভাত নাখাওঁ দিয়া এখন ৰুটি দিবা আৰু চব্জি অলপ বেছিকে খাম ৰুট- ৰুটি এখনে খাম, চক খাই গৈছে ভাত নাখাওঁ বুলি কয় ৰাতি। ঔষধ খাব লাগিব বোলে মই কলো হৈছে দে আৰ এই জনমত মই নিক্ষীণাও আৰু এনেকে। তাই কি কয় ভাত খাবি আৰু ৰাতিপুৱা দৌৰিবি ক্ষীণাই যাবি দে সেনেকে। উম দিব মায়ে বনাই মই নিজে নাজানো অকল আটা মাৰব জানো।
আচ্ছা।
সেয়ে কৰিব লাগিব, সেইদিনা লিমচি বাই কৈ আছিল হা
কি কৈছ-
অকল আটা মাৰিব জানো ৰুটি বেলিব নাজানো।
লিমাচ
লিমাচ নে ব'লা হা তাই ক'লে দাইট প্লেন ক'লে আৰু তাইও কৰিছিলে তাইৰ- বোলে দুমাহত আঠ কেজি মান কমি গৈছিলে বোলে।
উম।
এ হেৰি ধৰি লোৱা ৰাতিপুৱা দালি অ অকল ধৰি লোৱা মগু দালি তাতে পিয়াজ আৰু এনেকে কিবা তিয় চিয়ৰ কুটি কিনে সেনেকে খায়।
উম।
আৰু দুপৰীয়াও এখন ৰুটি আৰু দালি চবজি যি থাকে। আৰু ৰাতিও ছেম সেনেকে এখন ৰুটি আৰু বাকী স্নেক্ ছত ড্ৰাই ফ্ৰুটছ বা সেনেকুৱা কিবা কিবি খাই থাক-
উম তুমি তোমাৰ ৰুটিটো তুমি চবতকে চোন হাৰ- কামতো জানাই দেখোন মাৰিব। মাৰিবতোইতো বহুতে বহুতে নোৱাৰে ন অ। সেইটোতো নোৱাৰে তো তুমি ধৰা বেলিলা যি চেভ হওক সেইটোতো পুৰিব জানিবা। ন অলপ তুমি কমকে দিবা জুইটো। মায়ে বনাই নিদিলে তুমি নিজে কৰিব লাগিব এইটোৱে।
সে মায়ে মানে বনাই দিব আঠা চাঠা মাৰি ৰেডি কৰি দিব লাগিব তেতিয়াহে বনাই দিওঁ।
কাৰণ কাৰণ মানে কি অ সেনেকে দিবা তেতিয়াহ'লে তুমি। টো মাৰি দিবা সেইটোও এটা হেল্প হৈ যায় মানে কাৰণ। ডাবল বনাব নোৱাৰে ন কেতিয়াবা চবৰে হেৰি লাগি- দিয়াচোন, মানে ভাতো বনাম আৰু ৰুটিও বনাম।
ই যে আমাৰ পাপা- ত যিমান তুমি দশখন ৰুটি নিদিয়া কিয় এক টপা ভাত মানে লাগিবই।
লাগিবই, আমাৰ আৰু পাপা হতে মানে ৰুতি বহুত ভাল পায়। মানে ভাল পাইছিল আৰু, মানে ৰুটি দিলে আৰু- মানে তুমি যদি বন মানে ধৰা ৰুটি বনাইছা আৰু বোলে- আজি মানে এনেকুৱা কোৱা যে বোলে দিন- এনেকে আছ এতিয়া অলপ ভাত খা একো ৰুটি খাব নালাগে, এনেকে যদি- কোৱা ডাইৰেক্ট ভাতে নোখোৱা হৈ যায়।
অ, আমাৰ সেই সেইবিলাক নাই যিমান তুমি- দশখন ৰুটি নিদিয়া কিয় ভাত লাগিবই লাগিব ভাতৰ কাঁহীত অকমান হ'লেও।
আৰু অ আৰু চানডে তোমাৰ একো নাখায় সেইদিনাখন তুমি ভাত। দিব নোৱাৰা চান্দে কিবা নিচ- নিশ্চয় কিবা এটা বনোৱা দিব লাগিব, কাৰণ সদায়তো- বাহিৰত খোৱাতো বা কেতিয়াবা খালেই এইটো বেলেগ কথা সদায়তো ভাত- ভাতে খাই থাকে, আজি চানডে ঘৰত আছে। আজি কিবা বেলেগ লাগিব, ত' সেইদিনাখন বেলেগ কি বনাবা। ৰুটি এইবোৰে বনোৱা যায় বা পুৰি বনালো কিন্তু পুৰিতটো দিয়াচোন এইটো এক- প্ৰকাৰৰ গেছৰ বাপ।
গেছৰ হৈ দিয়া তেল থকা বস্তুৰ তে গাহৰি মাংস অনা বন্ধ। ন্ধ ঘৰত ছাগলী মাংস অনা বন্ধ।
আমাৰ ছাগলী মাংস নচলেই ঘৰত, মানে কোনো এনেই খোৱা ন নাখ।
মোৰ আকৌ বহুত মানে ভাল লাগে ছাগলী মাংস বহুত ভাল ভাল পাওঁ মানে খাই।
য়েছ য়েছ মানে ভাল লাগে উম।
পাপাই নোৱাৰে।
কিন্তু আমাৰ- কিন্তু বেমাৰী হয় দিয়াচোন অলপ মানে, হেৰি তাৰে পৰা দূৰত থাকিলেও একো নহয় তাৰমানে, কিন্তু খাব লাগে আৰু। কাৰণ উইক হলে মানুহক মানে সেই মানে- আহিছিল মাটানৰ যোনটো মানে সেই
বনমেৰটো যে
অ‍ঁ তাৰে চুপটো বহুত কাম দিয়ে। সেইকাৰণে মানে পুৰা কিছুমান হেৰিত। বেয়া দিয়াচোন গৰমত গৰম গৰম উঠিব পচ বেমাৰ থকা মানুহ দিব, উম তাৰে কাৰণেটো সেইটো গৰমত গাহৰি, পাৰ এইবোৰ দিলেতো চব চেজ হৈ যাব মানুহ।
উম আমাৰ কিন্তু পাৰ খুব খোৱা যায় ঘৰতে আছে যে
ঘৰত আছে অ' মানে খাব পাৰিলে মানে হেবিত থাকিলে পাৰা কিন্তু কিছুমানৰ বহুত বেয়াকে এটেক কৰে আমাৰ মাক এতিয়া যদি তুমি হেৰি পাৰ দিয়া, ডাইৰেক্ট হস্পিতেল
এহে আমাৰ সেনেকুৱা হাঁহৰ লগত হাঁহ আমাৰ ঘৰত নবনে, অ' হাই প্ৰেচাৰতটো পাৰ খাব নোৱাৰে সেইটো ভাব ভাবিবও নোৱাৰি মানে লগ-লগ এইটো কাৰোবাৰ মাৰ্ডাৰ কৰিব মন আছে যদি হাইপ্ৰেছাৰ থকা মানুহক হাঁহ খুৱাই দিয়া নহ'লে, পাৰ।
চেষ-চেষ
আমাৰ পাপাৰে এনেকুৱা হৈছে, উম
টো
আমাৰ পাপাৰ এনেকুৱা হৈছে মানে প্ৰেচাৰটো কমি আছিল হাই প্ৰেচাৰটো সেই কমি থকা জচতে এই এক বছৰ মানৰ পৰা যোনে অ' যোনে য'তে দিয়ে তাতে ছাগলী মাংস মাৰি দিয়ে। অ' এ যোনে য'তে ছাগলী মাংস চবতে মাৰি দিয়ে শেষৰ মানে ভাল হৈছে আৰু এই ৰিচেন্টলি যেতিয়া চেক কৰি আকৌ হাই হৈ গৈছে নহয় মই কৈছোঁ আৰু খা তই ছাগলী মাংস।
উম হয়ো মানে হেৰি সেইটোৰে সেইটো মানে
খাব নোৱাৰে।
সেইটোৱে পুৰা বঢ়াই দিয়ে ন' বহুত বঢ়াই দিয়ে। মানে সেইটো গৰমো
প্ৰ'টিন থকা বস্তুও খাব নোৱাৰে বেছি।
আৰু-আৰু সেইটোত বহুত মানে বেছি বেছি পৰিমাণৰ হেৰি আছে ন' প্ৰটিন আছে। কাৰণ ৰেডমিট ন' সেইকাৰণে, এইবোৰ কিন্তু উইক-উইক মানুহবোৰে খালে ভাল। উম বহুত বেয়া এইবোৰ বস্তু, মাংস তাৰ মানে কেনে
হয়ো দিয়া আৰু কাৰো বডিত কি চলি আছে গম নাপায় ন' হুম তোমাৰ নেটৱৰ্কটো আহে যায় কৰি আছে মাজে- মাজে ধুনীয়াকে শুনি
সেইকাৰণে মানে আমি মানে কৰা হে নাযায় মানে মাটি বা হেৰি হেল হেল্ল'
অ' কৰিম অ' শুনি আছোঁ।
অ' বোলো সেইটোৱে তাৰমানে যদি তোমাৰ, কি ক'ব বোল বিচাৰিছোঁ ৰবা
চেক আপ কৰিব লাগে সেইটো কৈ আছিলা।
অ'-অ' মানে বডি চেকআপটো মানে মাণ্ঠলি হিচাপত কৰিব লাগ গোটে ঘৰ কৰে মানে সেইটো কিন্তু বহুত তোমাৰ গম পাই যায়।
সেই এতিয়া আমাৰ-আমাৰ দৰে মানুহে পইচাৰ কাৰণে কৰাব নোৱাৰে।
পচিবল নহয় দিয়াচোন, উম। উম বনশ্ৰী-বনশ্ৰীহঁতৰ মানে যেতিয়া মাকহত আহে ক তাই
উম আকৌ নোহোৱা হৈ গ'ল এই যেগা।
মই মানে সেই বস্তু মানে পুৰা মৰিলো খোৱা লোৱা
অ' সেইটোৱেটো এতিয়া আমি অ' শুনিছো এতিয়া আমিও ন' গুৰুত্ব নিদি দিও ন' আমিতো যেনেকে তেনেকে জিতি খাই থাকোঁ
উম সেইটোৱে তো আমি ত সদায় তো কিবা কিবি যোনবোৰ খাই আছো তাতে টো কোনোবা নহয় কোনোবা বস্তুতো বেয়ায়ে খাই আছো
সে সেইটোয়ে বেয়া বস্তুৱে খাই আছো দিয়াচোন এই নুডল বাহিৰত খোৱা আৰু বাহিৰত কেনেকে কি বনাই আমিতো সেটো দেখা না বেছিভাগ ফেঞ্চি ৰেষ্টুৰেন্টতে খানা বেয়া থাকে ভিতৰত কেনেকে বনাই কোনেও গম নাপায় নিগনিয়ে দৌৰি থাকে নে জেঠিয়ে মুতিছে কোনেও গম নাপায়
অ সেই সেনেকে চোন কিমান মানে হেৰি আহি থাকে নিউজ।
অ এই ৰাস্তাৰ বিৰিয়ানী বোৰ মই নাখাও আজিকালি ঘিন লাগে কাৰণে ৰাস্তাৰ বিৰিয়ানী।
ঘিন লাগে ম মই সেইদিনাই লাষ্ট তোমাৰ লগত যে ওলোৱাতে অ তোমাৰ তুমি আছিলা ন মই হোৱাইট হোৱাইট টাইপ থাকা কাৰণে একদম কিবা খাব কিবা লাগি গৈছে বিৰিয়ানীটো সেইকাৰণে নাখালো। উম উম দেখাতে কিবা মানে মোৰ কিবা লাগি গৈছে। সেইকাৰণে নাহালো। তাৰ পিছত তাৰ পৰা ওলাই আহি ইয়াত বাৰু বিৰিয়ানী তুমি অলপ হেৰি পাইছা কিন্তু তো ভাল হিয়ে হেৰি কৰিছিল ন অলপ চাটনি। চাটনি বা কিবাটো ভাল থাকিলেও মিলি
অ কিন্তু তোমাৰ ৰল
তাৰে হেৰিটো ভান আছে। অ ৰোল টো ইমান ধুনীয়া আৰু ইমান ধুনীয়া গৰম হৈ আছে।
উম সেয়ে আৰু তেইছ টো লৈ কথা ন হয় বনাইছে কেনেকে? সেইট
উম ডাঙৰ কথা এইটোৱে তেল কিমান দিছে কি আৰু কিমান টাইমৰ তেল ইউজ কৰি থাকে মেইন তেলৰ পৰাহে বেমাৰ
অ পুৰণা তেল হে কলা কলা তেলতে জিক যোনটো পকৰি আ তাৰ ধৰি এটা তেলতে ভাজি আছে কোনোবাই।
ভাজি আছে অ কাৰণ তেল খিনি কেনেকে পেলাব সেই হেৰিত তুমি ভাবা কিমান মানুহৰ বেমাৰ।
সেইবোৰে কলেষ্ট্ৰল লেভেল বঢ়াই দিয়ে। আৰু আমি এনেও আমাৰ ইণ্ডিয়ান ফুডত এনেও অইল বেছ বেছিকে ইউজ হয় আৰু আমি অলিভ অইল নাখাও ন মিঠাতেল খাওঁ।
উম
সেই
মিঠাতেল খাব অ অলিভ অইলটো মানে ৰিচ অইল ন। ৰিছ অইলে নখাওঁ বহুত
চানফ্লাৱাৰ অইল এটাও আছে নিকি?
প্ৰব্লেম হেলৌ' হেল্ল'!
চানফ্লাৱাৰ অইল এটা আছে শুনিছা নে?
শুনিছা হেল্ল
উম এতিয়া শুনিছো মাজত
অ শুনি আছো কোৱা।
ছানফ্লাৱাৰ অইল সেনেকুৱা টাইপ হলে
মানে ভালেই কিন্তু। উম বাকী এনে কিন্তু আমি এনে যো মাষ্টাৰ্ অইল বা এইবোৰ খাই থাকো সেইবোৰ দেই দিয়াচোন কোনোবাই কোনোবাই কিবা কয় কোনোবাই কিবা কয় কোনটো বিশ্বাস কৰিবা এতিয়া তেলৰো বহুত বেয়া বেয়া হেৰি আছে
সৰিয় সৰিয়হ তেল ৰব মাৰি দোক দোকানত যে কিনো সেইটো অৰিজিনেল সৰিয়হ তেল নহয়ে।
নহয় এইটো কিমান মিক্স আছে এইবোৰ।
উম।
বহুত মি নাই নাই মই আছো। বহুত মিক্স এইবোৰ বহুত বস্তুবোৰ।
এ নিজে পেৰিয়ানা তেলৰ বেলেগে আমাৰ গাঁৱত বৰমাহতে পেৰা তেলে খা
উ ইয়াৰ খেতি হেৰি আছে সেইবোৰৰ কথা নাই।
উম সেইয়েতো এতিয়া আমিতো এতিয়া সদায় গাঁৱতো নাযাওঁ কি লৈ আহিব পাৰো।
উ উম উম মানে গাঁওত থাকা বুৰে ভালে হৈছে।
হেলডিয়ে হৈ আছে তথাপিও এতিয়া বহুত মানুহে খেতি নক- কৰে কাৰণেহে মানুহবোৰৰ বেমাৰ হোৱা হৈছে।
উম
বাপৰে কি ইমান হাল্লা
অ মুভি চাই আছিলে মাহতে এখন মই লগাইছিলো মানে
কিবা চুচৰাই নিয়া টাইপ
অ এই ইউটিউবত লগাইছিলো মানে এম বি বোৰো এনে গৈ থাকে ফোনৰ টু জি বি, টু জি ব- মোৰ মানে গোটেই এনেই যায়। তাৰে পিছত সেইকাৰণে ৰিচাৰ্জ টিভি ৰিচাৰ্জ কৰা নাছিলো তেনেকে চাই ছিলো। তেনেকেও মানে ইউটিউবটো গোটেইবোৰ আহিয়ে যায় মুভি কিবা
হাসে খালি কোৱালিটি অলপ বেয়া থাকে আৰু সেই কথা।
পুৰনা পুৰণা মুভিবোৰৰ কোৱালিটি বেয়া থাকে। কিন্তু নতুন যোনবোৰ আহে সেইবোৰৰ মানে হেৰি গান ধৰা গান শুনা চব ভালেই
ঠিকে দৰকাৰ আকৌ নোহোৱা হৈ গ'ল তোমাৰ মাততো শুনিছা? হেল্ল' হেল্ল' শুনা পইচা ৰিজো বা? হেল্ল' হেল্ল' হেল্ল' উম